হেল্ল'
হেল্ল'
শুনিছা অ', কি কৰিছা?
তুমি?
ময়ো এনেই শুই আছোঁ ভাত পানী খাই কাম নাই এনেই গৰম সেজি পেলাইছে
বহুত গৰম দিছে অ',
কে
খালো খালো তুমি খালা?
খালো খালো এই গৰমডালত খাবলৈ মন নাযায় খাওঁতে খাওঁতে দেৰিয়ে হয় গৈ কিহেদি খালা আজি
দালি ভাত
উম ঠিকে আছে বাকী
বাকী কোৱা কলেজ এতিয়া বন্ধ
এতিয়াতো বন্ধ হৈ আছে ন তুমি এইবাৰ এডমিচন লৈছিলা নেকি?
অহ মই এবাৰ লৈছিলো উম
ঠিকে আছে, তেতিয়াহলে তোমালোকৰ আগষ্ট মানৰ পৰাহে চাগে আৰু খুলিব
আগষ্ট মানৰ পৰা খুলিব অ',
উম গম পাইছো এইবাৰ বিৰাট দিগদাৰ হৈছে ন, এডমিচনত।
বহুত দিগদাৰ হৈছে অ'।
গম পাইছোঁ, কোৱা?
কোৱা তুমি, কিবা কৰি আছা নেকি?
মই একো কৰা নাই, বৰ্তমান। কৰা মিন্ছ মানে
কৰা মানে এতিয়া কি কৰি আছা সেইটো সুধিছো।
অ', অ', মই তোমাৰ এনেইতো পঢ়ি আছো অলপ, চলপ। এই, এডিয়াৰী চেডিাৰী কাৰণে অলপ প্ৰিপেৰে্চন বাকী লগতে এনেই। ফাৰ্মিং, চাৰ্মিং সেয়া।
উম।
তুমি?
ময়ো এই এনেই আছো। কলেজ খুলিব আৰু মানে খোলা নাই।
গম পাইছো, কিবা প্ৰিপৰেচন কৰি আছা নেকি।
প্ৰিপাৰেচন মানে নিজৰ কাৰণে কৰি আছো।
কৰিছা ন।
উম।
ঠিকে আছে, দিয়া যিহে এখন পেপাৰ লিক হবলৈ লৈছে।
তাকে ধ, পেপাৰ ইমান হাৰ্ড আহে, চাই, চাই। এইবাৰহে অকনমান ইজি আহিছে পেপাৰখন।
চাইছিলা?
চাইছিলো মানে অ, এই ডিচকাচ হৈছিলে আমাৰ। মই কোচিংত গৈছিলো। তাতে মানে কচিংত মানে পেপাৰটো তাৰপিছত এতিয়া মানে গম পাইছো, এইবাৰ অকনমান ইজি আহি কিন্তু ইয়াৰ আগৰাৰ ফিজিক্স, কেমিষ্ট্ৰিৰ পেপাৰ বহুত হাৰ্ড আহিছে মানে।
অ, মানে কোনটো এই লিক হোৱাৰ কাৰণে।
অ, লিখো বাৰু।
গম পালোঁ ক'ত কৰি আছে ক'চিং?
কচিং মই অনলাইন কৰো।
অনলাইন ন, আজিকালি সেইটোয়ে।
অ, ইমান গৰমত ক'তো ওলাই যাব। মন নাযায় আৰু ইয়াত আমাৰ চবতে ভাল নাথাকেও, ন।
মানে কি ঘৰৰ পৰাই তুমি ধুনীয়াকে পৰি থাকিব পাৰা। সেইটো ভাল হৈছে, অনলাইন কোচিংবিলাকৰ পৰা বাকী তোমাৰ ঘৰ?
ঘৰ মূৰৰ বিশ্বনাথ চাৰিআলি।
ঠিকে আছে।
উ, তোমাৰ।
মোৰ তেজপুৰত।
আহ, অ'।
মোৰ এনেই বিশ্বনাথ চাৰিআলিত তোমাৰ আছে চিনাকি মানুহ।
আহ।
এ, আমাৰ মামি আইতাখন আছে।
উম।
চেন তোমাৰ এই বিশ্বনাথ চাৰিআলিত থাকি আহিছিলোঁ, একমাহ এই বিহুৰ আগত। মই মানে তাতে জৰপেটত সোমাইছিলো। তোমাৰ আহ বাগানৰ। তাৰ পিছত একমাহ কৰিলো, তাৰিছত কৰাৰ পিছত আকৌ গু ম ম আমাৰ মাৰ্চত তাৰপিছত মাৰ্চৰ পৰা এপ্ৰিলটকে কৰিলো তাৰপিছ বিহুত গুচি আহিলো আৰু তাৰপ যোৱা নাই আৰু
আহ
এই বেলেগত মানু তোমাৰ থাকি কৰিবলৈ বেয়া আৰু
অ', েইটোয়ে নিজৰ জেগাটোতে ভাল
সেইটোৱে সেইটোৱে ইয়াতে কমচে কম মানে অহা যোৱা কৰিব পাৰিলে ভাল তাত আকৌ থাকি ল'ব লাগে যে এতিয়া ধৰ সেই তাতে আমাৰ মামি সেঁতৰ ঘৰ থাকি পেলাই বাৰ কাম কৰিছিল তেওঁ মানে মইেই ভাল নালাগে থাকিবা লোকৰ ঘৰত মানে নিজৰ ঘৰত যিমান যি হ'লেও নিজৰ ঘৰে আৰু
অ ', মইতো বহুত বেয়া পাওঁ নিজৰ ঘৰত থাককা বুলি ক'লে
অ', েইটো হয় নোৱাৰি ন সতক
ন ম যিমানেই লাগিলে নিজৰ নয়তো থাকি পাও নাই নাথাকো আৰু
সচা কথাও কি ক'বা বাকী এতিয়া তুমি হেৰি কেতিয়া হয় ক্লাছ কেতি হয়
কাষ্ট মানে কেতিয়াবা ষ্টাৰ্ট হব সুধিছা ৰাতিপুৱা তোমাৰ নটাত অ', াৰিটা লাগে ক্লাছ থাকে
উম,
মানে তিনটালৈকে থাকে তাৰপিছত এ তিনটাৰ পৰা চাৰিটালৈকে তোমাৰ প্ৰেক্টিকেল থাকে
তাৰপিছত
তাৰপিছত নাই ৰাতি না থাকে
কৰাই ন ভালেই বাৰু ঠিকে আছে মোবাইলতে কৰা নে লেপটপ আছে
চনতে কৰি আছেো এতিয়াতো ল'ম বুলি ভাবিছো হয়
এতিয়া মোবাইলতে
উম,
ঠিকে আছে দিয়া ভালেই কৰিছা তেতিয়াহ'লে
তাক
ইজি হৈ গৈছে ন বস্তুবিলাক আজিকালি চব অনলাইন হয় নহ'লে তুমি আকৌ কচিঙৰ কাৰণে ক'বাত যোৱা গুৱাহাটীুৱাহী
সেইটোৱে আগৰে ভাবচোন নোটছ বনাব আ কিমান কষ্ট হয় এতিয়া চাৰ জিপিটি আহি গ'ল
হাহি গল তুমি মাৰি দিয়া উম ৰম মাৰি দিয়া ওলাই যাবচোন
অ', বহুত ইজি হৈ গৈছে আজিকালি
এফালৰ পৰা ভালেই হৈছে বুজিছ
অ', কিন্তু কিছুমান মানুহে সেইটো বেয়া কামত ইউজ কৰে সেইটো বেলেগ কথা কিন্তু এনে ষ্টুডেন্টৰ কাৰণে বহুত ভাল হৈছে আৰু এতিয়া
মানে চোৱা তোমাৰ চাই দুই আছে পজিটিভ নিগেটিভ তুমি ক'ত ইউজ কৰা সেইটো মান তোমাৰ লগত কথা আৰু
উম,
বাকী এতিয়া বহুতে ধৰ কিছুমান বেয়া কামত ইউজ কৰে সেইটো সে নিজৰ নিজৰ পাৰ্চনেল পাৰ্চনেল কথা আৰু মানে কি তুমি কাকো বুজাবও নোৱাৰাতো আজিকালি কবও নোৱাৰা নহাই আকৌ মেইন কথা সেইটো বাকী এনেই তেজপুৰৰ ফালে আহান, নহা।
তেজপুৰ ফালে যাও মানে আমাৰ জেঠাইৰ ঘৰ আছে। তাত, তাত তাৰপিছত এম মাজতে, মই এক্সাম দিব গৈছিলো, তাৰপৰা বাও মাজতে কিবা এটা এক্সাম হৈছিলে সেইটো দিব। লে, গৈছিলে তেনেকে যোৱা হয়া আৰু।
অ, তেজপুৰ ক'ত জেগা
তেজপুৰ, তেজপুৰ জেঠাই ঘৰখনন ক'ত নাজানো কিন্তু। বা য'ত একজাম দিব গৈছিলে তাৰ কিবা নামটো কি'বা উ, কলাগুৰু ক্ষেত্ৰ ন কিবা আছিলে নামটো মই পাহৰি গলো।
কলাগুৰু ক্ষেত্ৰ ন, কিহৰ, কিহৰ একজাম দিব গৈছিলে।
হ, মউজিক বি, মিউজিক।
আহ, গম পালো দিয়া সদৰৰ বিগ চাইডে।
চাকে, অ'।
উম, মানে আমাৰ থানাৰ বিক চাইডে তোৰ বায়ে কি গান, চান গাই নেকি।
অ, তে বি মিউজিক কৰিলে বিশাৰত।
অ, মানে কিয় ক'লো কলাগুৰু বুলি মানে ময়ও তাতে শিকা যে সেইকাৰণে।
ম, মই, শিকিছা নেকি।
অ, মোৰ হ'ল মোক কেতিয়াবা এটাও ললওঁ।
আচ্ছা।
এই তোমাৰ সদৰৰ বেকচাৰী আছে।
অ, এই ঠিকয়া যা হ'ল বাৰু বহুত দিন হ'ল।
উম, গম পাইছো দিয়া। বহুত বেছি ডাঙৰ নহয় হনে স্কুলখন সৰু।
সৰু বেছি ডাঙৰ নহয়।
গম পাইছোঁ, দিয়া হেৰি
উ, মা, দেউতা এতিয়া, এতিয়া মা, দেউতা মই আছোঁ।
অ, আকৌ বাৰ কথা কলা যে কি বা আছেনে নে বিয়া হ'ল নেকি।
এই কাললৈ এক বছৰ হব মানে।
অঔ। নতুন, নতুন।
নতুন, নতুন।
আমাৰো বাৰু ঘৰত চাৰিটাই মানুহ।
অ, কোন, কোন।
দুটা মই আৰু মোৰ ভণ্টি এজনী আছে।
আহ।
তাই এইবাৰ হেৰিত লৈছে এডমিছন বি এ।
আহ, আহ।
বাকী গৰম কেনেকুৱা পাইছা।
বহুত বেয়া। বাহিৰৰ ওলাব নোৱাৰা অৱস্থা।
হয়, অ, বৰষুণ, চৰষুণ দিছিলে তোমালোকৰ
নাই দিয়া ত, শুকান এনকুৱা পলিউচন এন ধূলি
আমাৰ এইফালে আকৌ কি হয়, তোমাৰ এই ধৰ ৰাতিপুৱা চাৰিটাৰ পৰা ধৰ ছটা মানলৈকে বৰষুণ। দিব নহয়, পাঁচটাৰ পৰা ছটা মানলৈকে। তাৰ পিছত তোমাৰ গোটেই দিনডাল ৰ'দ মাৰিব মানে বৰষুণ দিয়াৰ একো লাভ নাই।
উম।
সেই তোমাৰ অকণমান ঠাণ্ডা পেলাব তাৰপিছত গোটেই দিনডাল ৰ'দ।
ৰদে দি থাকে আজিকালি ৰাতিপুৱাটো চাৰিটা মানৰ পৰা ৰ'দ দিয়ে নেকি মোৰো ৰাতিপুৱা শুৱাৰ পৰা উঠাৰ পৰা ৰদেই পাও
পাঁচটা মানৰ পৰা ওলাই ৰ'দটো তুমি মানে ৰাতিপুৱা যদি সোনকালে তেতিয়া গম পাবা আজি মই লগৰ তাক মানে লগৰ নহয় আৰু মোৰ ভাইটি হয় সি মানেহে এন চি চিৰ কাৰণে যায় তোমাৰ তেজপুৰলৈ মেইন টাউনৰ
অ',
তাক সুধিলো তাৰ মে এন চি চি আছিলে সি চাৰিটাত ঘৰৰ পৰা যাব লাগে
উম,
সি মোক আজি কৈ আছে আৰু কৈছে আজি গৈছো তমাৰ পাঁচটা বজাত টাউন পোৱাগৈে নাই সি ঘৰৰ পৰা জাষ্ট লাই গৈছে আৰু অলপ দূৰ পাঁচটা বজাৰ পৰা ৰ'দ দিছে কৈছে মই মানে ভিডিঅ' কৰি আনিছো মানুহে কলে বিশ্বাস নকৰিব মই বোলো উম মই বোলো হয় দেই বতৰটো বহুত বেয়া হৈ গ'ল এ একচুৱেলি কি জানাম আমি আমিয়ে বেয়া কৰিছোতো
এইটো হয় এইটো হয় এইন বাঢ়ি বাঢ়ি গৈ আছে ৰ'দটো
বাঢ়ি বাঢ়ি আগৰ কি হয় জানা আগৰ তোমাৰ ৰ'দ দিয়ে কিন্তু এনেকুৱা নহয় মানে তোমাৰ এতিয়া কিবা গা জ্বলে
বহুত বেয়া লাগে মানে মাথা চা ঘূৰাই যায় ৰ'দৰ পৰা চালে
মই মানে এই বস্তুটো তোমাৰ ৰিয়েলাইজ কৰিছোঁ এই ইয়াৰ আগৰ বস্তু ও আগৰ ৰ'দ দিয়ে কিন্তু ইমান মানে গা চা পুৰি যোৱা নাছিলে
এইবাৰ বহুত বেয়া দিছে উম কালি কি মই মাৰ লগত বজাৰ গৈছোঁ মাৰ ৰ'দটোত মানে আহি পেলাই ভিতৰত সোমাইছো মানে একো দেখিয়ে পোৱা নাই ধোঁৱা ধোঁৱা চব
হেল্ল'
আহ,
উম কোৱা
কোৱা
আহি পেলাই কি হ'ল?
আহি পেলাই গোটেই একো দেখি পোৱা নাই চব ধোঁৱা ধোৱা
জলপ ত
অ', একো দেখি পোৱা নাই অকমান সময়ৰ কাৰণে মানে মই নাই মানে মানুহ যদি নিজৰ দুুনীয়াতে নাই মানে
গম পাইছো গম পাইছো নাই ৰিক্সৰ কথা বুজিছা এই যে মানুহ যে মূ ঘূৰাই য প য
পৰি যায় এই স্কুলবলাকত চাইছা নহয় এচেম্বলিত পৰি যায় যে পোৱালী বিলাক এইবিলাক ৰ'দৰ কাৰণেতো হয় আৰু ৰ'দত কৰাবই নালাগে ষ্টুডেন্টক এছেম্বলি
সেই ৰ'দ পৰা জেগাবিলাকো থৈ দিব আৰু এই লাহেকে আহিব আৰু ৰহা শনিবা আগষ্টৰ পৰা যেতিয়া আকৌ স্কুলবিলাক খুলিব যে এ আগৰ নিচিনাকে চাগে চৰকাৰে কৰিব ধৰ সাতটা মানৰ পৰা খুলি দিয়াতো
অ', মৰ্ণিং ক্লাছ অ আমিও গৈছিলো মোৰ মনত আছে স্কুলত শু দে দে ৰাতিুৱা ৰাতিুৱা গৈছো গৈছো
সেই দিনটো নাপালোঁ আৰু
ত আৰু কষ্ট পালা নেকি?
ত আৰু এই টাইমমতে যাবই লাগিব গৰম ৰ'দ বৰষুণ ফোন বুলি কথা নাই আৰু তাতে কি হয় এই প্ৰাইভেট স্কুলত এটা বস্তু কি বেয়া জানা মানে চকু থাকে এই তুমি ধৰি এতি ক্লাছ খতি কৰিব নোৱাৰা এদিন তুমি এ এদিন পিছদিনা হুদিব কি হল কি নাই কি প্ৰব্লেম আৰু বেচি যদি খতি ক গাৰ্জেনলৈ ফোন মাৰিব
উম তাকো মন যোনখন স্কুলত পঢ়িছিলো ন তাৰ ইউনিফৰ্মতটো মানে কি ক'ম আৰু এদিনো হেৰি কৰিব নোৱাৰে আমাৰ ৱাস্ক'ত আছিলে। তাই আছিলে, পেন্ট আছিলে।
ধেই। সেইবিলাকতটো গৰমতো পিন্ধিব লাগে।
এ চাৰ্ট টো যে ফ্ৰল কৰি যদি পিন্ধিলো নহয় মান খালো আৰু
গ'ম পায়। ডিচিপ্লেন আৰু চ'ব।